হেল্ল' অ। ৰ এক চেকেণ্ড, মই চাউণ্ডটো। কোনো ফালে কলো ত অ কিবা ক? ঠিক আছে। কোৱো অক, অ আহিছে এতিয়া।
এ তোৰ তোৰ মাৰ ফোনতহে এইটো আহে। মই মোৰ মাৰ ফোনত কৰিছিলো, তোৰ ফোনত কৰি। নহয়তটো
মোৰখনতো, দিগদাৰ সবদে, জিহক।
এই, সেইটোৱে আৰু। কিবা এটা কচোন, কিবা এটা ক।
হেল্ল' হেল্ল'
আহ শুনি আছো শুনি আছো, এইটো এইটো মই থৈ দিছো। হেল্ল'
এক দুই তিনি চাৰি পাঁচ ছয় সাত আঠ ন দহ।
আহ ঠিক আছে ঠিক, মানে কি কৰি আছিলি ক।
মই শুনা পোৱা নাই।
সে।
অ এইটো শুনা পাইছো, আহ।
কি কৰি আছিলি।
মই কৈ আছিলো যে, আজি যে মোৰ পাৰ্চেলটো আহিল। কাপোৰ পিন্ধিলো তই যে দিছ, এই এটা যে চোলা দিছিলি সেইটোৰে কাপোৰতটো হয় ত মোৰ। ভাল লাগি আছে একোটো পিন্ধা যেন নালাগে, মোৰ ভাল লাগে। বিনা পইচা
ঐ কেনেকা পালি বিনা পইচাত।
হিহি, মানে মোৰ তাত কিবা এই পইন্ট আছিল দিবৰ এপটোত চিন এপটোত। পইন্ আছিলে মই গম পোৱা নাই যে আছে বুলিকে। আৰু সিটোৰ এটা এ কি কয় কিু এটা ডটত লগে থাকে ৰে তাৰিখক লগে থাক পিছকে গুছি তোমাৰ এইটো গম পোৱা নাছিলো মই তাই লগতে দিয়ে দিলো। কিবা এ চাৰি আঠ ছয় হৈছিলে মোৰ তাৰ সেই পইন্টৰ পৰা গ'ল মানে পাঁচশ টকা দিছিল। সেই পইণ্টটোৰ পৰা গ'ল। তিখিনি তোমাক আকৌ দিব লগা দৰকাৰেই নহয়। দেখছা মই আজিৰ কি কিমান বস্তু কি ফ্ৰীতে পাই আছো মই
এই কপাল ভাল চলি আছে, মই আহিছো ন।
অ এইটো হয় বাৰু কথাটো হয়, মানিটো আছো।
এ আকৌ চবি ছবি আঁকিব লগা হ'ল হা
কিহৰ ছবি
কিবাৰ আৰু এই মানু চানো যে চাবজেক্টটো আছে সেইটো মাছ এটা মাছ, মাছ এটা আকব লগা হৈছে।
বাহ মই আকি দি নেকি?
এতিয়া এ মাছেনো মাছে হ'বতো।
শপত ল'ব যাম।
এতিয়া নালাগে দে সেই কৰি ৰম। তেতিয়া মোৰ এসোপো হ'ব যে মই আকৌ পঢ়ো চাব বেছি টাইম পাম এইবিলাক ত কৰিব টাইম নাপাম তেতিয়া তোক দি দিম। লিখিব নালাগে ড্ৰয়িং কেইটা যি আছে কৰিব লাগে কাৰণ লিখাটো মই পতা পত লিখাই যাব
আহ হ
ই লিখিলেও নাই নাই নাই চাইডৰ খিনিত লিখিলেহে গম পায় এনে যদি এই কোনটো কি পাৰ্ট এটা কি লিখে যে সেইটো সিটো লিখি দিলে হয় বাক কি আমাৰ আখৰবিলাক ইমান সেই অন্তৰ নাই দুটাই একেৰে আমাৰ দুটা আখৰ
আখৰ একেই নহলে একো মানে দিগদাৰ নহয় ন কৰি দিলেই হ'ল আৰু এইটো মই বেলেগ
নহলে অলপ দিগদাৰ আছে আছ দিগদাৰ আছে নহলে মাছ তই ক'ব যে বেলেগৰ পৰাই লিখাইছা ন মানে
অ অ অ বুলি কবি অ বেলেগ পৰা লিখাই আহছো এটলিষ্ট লিখিছো ন এটলিষ্ট
এ হয় কিন্তু নিজেতো লিখা নাই ন বেলেগৰ পৰাহে লিখা
আমাৰ যে এটা মেম আছিল আমাৰ এটা মেম আছিল আছিল মানে
মাষ্টৰণী আছিলে নেকি হয় আৰু
তাৰ কি কয়
চি এইচ ই এম ৰ মাষ্টৰ আছিল হা
অ
অ' সি মাষ্টৰনী যে মানে মই মোৰ ভাইটিক লিখিব দিছিলো ভাইটিটো একদম বেয়া আখৰ লিখে ন বেয়া আখৰ লিখ কাৰ পৰা লিখাইছ তেতিয়া মানে ততে মানে হেৰি মোৰ আৰু এই কথা মানে অলপ কিছুমানে গম পাইছিল
মোৰ এই
এই মানে গম পাইছে ন নাই কি কেলা বা কেতিয়া বাতেখটমোৱা হৈছে পি পি
কোন কোন অ আচ্ছা আচ্ছা অ অ পি চলা পি তাৰপিছত
তাৰ পিছত মানে সুধিছে কি অ এই পৰা লিখাইছে ন নাই নাই মেম ভাইটি ভাল আছিল ফ্ৰী আছিল মোৰ লগত এই ইয়াৰে ইয়াৰে ইয়াৰে হয় ইয়াৰ পৰা তালৈ গৈছিলো আৰু
অ আচ্ছা আচ্ছা বুজিছো
মই মাত্ৰ ক'লোহেতেন ইয়াৰে হয় ইয়াৰে হয় ইয়াৰে হয় ইয়াৰে হয় ইয়াৰে হয় চব চব মাছ ট মাষ্টৰনী ইয়াৰে হয় বুজিছ ন চব ইমান আছে কেইটামান অকল তাৰ। মানে যিমান ডাঙৰ বিলাগক পঢ়ায় ন চব আৰে। মানে ইয়াৰে হয়। সৰু সুৰা যিবিলাক পঢ়াই নাই সৰু সৰু বাচ্ছাবিলাক। প্ৰায় সেইবিলাক মানে তাৰ হয় আৰু। কেইটামানততো তাৰ কেম্পাছতে থাকে আৰু।
অ
এম। ভাল আছিল কিন্তু দেই একদম মানে। সায়। পুৰা মানে। একদম খোলা আছিল।
মানে চব কথা ক'ব পাৰি আৰু।
হে মেমে হে মেমক কৈছো মেম যোৱা বছৰৰ যোনবিলাক। আছিল ন আপুনি পজেট মেম যোৱা বছৰ অ মেম মানে মেম নাছিল বা আছিল। ক'বলৈ গ'লে আৰু বাৰ বয়সৰ আছিল।
উম। হ'লেও অ স্কুলতো হে বুলিয়ে মাতিব লাগিব মাষ্টৰ নি বুলিয়ে মাতিব লাগিব আৰু।
নাজানো মেমে অলপ ফ্লাইটো কৰিব পাৰে দিয়ে আমাৰ লগত এইবিলাক গম। এইবিলাক বাদদে টপ এই নাইট। তেনেকে ইমান নকৰে গম পোৱাকে ভালকে কথা পাতে আৰু নাজানো তাচপাত। মেমে মানে।
মাজতে মাৰে আৰু যে মোক সেই লক্ষ্যই নকৰিবি ইমান। মাৰিবও পাৰে আৰু বাত তহঁতে ইমান লক্ষ্য নকৰিব পাৰ।
আ নাপাওঁ নহয় আমিতো হয়েই গ অ ত তাৰপিছত তাই। তাৰপিছত মানে কি হৈছে শেখ দূৰৰ মানে তেতিয়া মেমক সুধিছো কি মেম মেম মেম হেৰি যোৱা বছৰৰ যোন কেইটা দিছে ন প্ৰজেক সেইকেইটাৰ পৰা আমি এটা উঠাই পেলাই আপোনাৰ আপুনি বা চাইনটো দি মানে ঠিক আগ ৰঙা চিন দিয়া থাকে ন বেলেগ মাষ্টৰ বিলাকেতো কয় অ এইটো আগৰ ৰঙা চিনটো কোনে দিছে। হয় নহয়টো চাইন। কোনে মাৰিছে কিন্তু মেমক কৈছিলো কি মেম আগতে চাইন আছে আ। শুনি বাছ অলপ মিলাই দিব আৰু হা। ত পিছে হ'ব হ'ব তেনেকে পোৱাই লৈছো?
উম উম।
মেমে আহা। মেমেলপ গাধা গাধা থাকিব মানে হয় আমি? সঁচাকে গাধা নেকি চল্লিশ পঞ্চাশ মান পাম হ হ সাত ন পাইছো মই আশীয়ে পাইছো মই আশী?
আ হা আৰু কিমান ভিতৰত?
এশ এশতৰ ভিতৰত আশী? তুমি সঁচাকে এক। একদম মেমে হে এনেকুৱা হৈ গৈছে শুনি পেলাই বা ভাল ভাল মই ভাবাই নাছিলো ইমান আহিব বুলি?
নিজে।
অ মেম আপোনাৰ আপোনাৰে কৃপা আৰু আপোনাৰ আশীৰ্বাদ আছে ন সেইকাৰণে এনেকে কৈছো আৰু মেম। আপোনাৰশীৰ্বাদ আছে?
অ এই বা। মেমকে মচকা মাৰি দেচোন তই? মস্ত বদমছ দে ত। আবি। তত বচাই ৰাখিব লাগিব ৰ। উ।
মাৰ মাৰ সেইটোত আহিছেতো এইেই যে পাঁচটা প্ৰথমমান পাঁচ? প হয়ে ন মাৰত পাঁচটা আহ দিছে মাক মই কৈছো কি তুমি মোৰ কথা পাতিবা এনেকে এনেকে মানে মই মাক কৈছো কি মায়ে মানে মাহহতৰ লগত। কথা পাতি থাকে ন। কিন্তু মাহীহঁতৰ লগত মানে কেতিয়া কি কথা পাতে মানে? কেতিয়াবা পাহৰি যাব পাৰে?
অ।
মোৰ লগত কথা পাতিবা অলপ এ মই মাৰ এাত লগাই আছিলো কিন্তু মাৰ তাত লগা নাছিল কিয় বা তোৰ তাক। তোৰ লাগি গৈছে যাগে একেবাৰতে?
নাই নাই প্ৰথমত নালাগে বহুত দিগদাৰ হয় বহুত দিগদাৰ। তে আৰু প্ৰথমতে মোৰত নিজৰে ইমান হেৰি হোৱা নাই?
ক প্ৰানে ব।
অ ব দিগদাৰ হয় এই পিছেত চাবি অলপ পিছত কি চাবি ইমান নাচাবি অ।
কালি পৰহি মানে চাম আহা আৰু এই অসমীয়া অসমীয়া তাত আহিছে ন এইটো অসমীয়াটো?
নাই মোৰ কাৰণ সি সি কৰাই নাই ন।
অ ভখিনি অ মই চব দিছো মই মই লিখি দিম কিন্তু মোৰ এটা সংকোচ কি আছে তাত যে কৈ দে মুখে দি কৈ দে কিবা কিবি মুখে দি কৈ দিয়ে সেইখিনি মই এতিয়া লি লিখিব যে লাগে এইটো অসমীয়াত লিখিব লাগিব নে ইংৰাজীত মানে
অসমীয়া
অসমীয়াত লিখিব লাগিব নেকি এ ন নাপাগে নেকি তাত তাত এটা দেখাইছিল হা এইটো দেখাইছিল কি বুলি কয় তাত কিবা কি কি কি হ'ব নেকি
ক বেলেগ ক
অ
আৰু গম পাইছো চাগে কি বেলেগ ক
বেলেগ ক বেলেগ মোৰ কথা পাতিবলৈ এক নাই বাকী কাপোৰৰ কথা কিবা কচোন কাপোৰ কানি
অ সেইতটো ক'বই ভাৰিছো আৰু ন মই আজি এই অ তাই ন এদ মোৰ লগত ছোৱাজনী আৰু এই এটা কি হ'ল
এক
হয় মাজা যখতে যেছ অকে ত তাই মানে এটা চোলা পিন্ধ মানে চোলা আৰু সৰু হয় ইমানো সৰু নহয় অ অলপ মাজত আৰু ত তাইতো পিন্ধি আহিছিল তাই বোলে আহ আহ
সৰু পোৱালিে কাপোৰ চোৰ কৰি পেলাই
আৰে নহয় হে নহয় ৰে তাৰপিছত সেই এ বগা কালাৰো হয় আৰু এইটো আৰু মোৰ এইটো বেছিভাগ ক্ৰীম কালাৰৰ আৰু বগা কালাৰো বহুত ভাল লাগে
শুন শুন শুন শুন শুন শুন শুন এই কথাষাৰ এই কথাষাৰ কবি কথাষাৰ বচাই ৰাখ আৰু প্ৰথমবাৰ ভালকে কবি বুজিছা নাই।
অ অ হ'ব দে।
চনে ম‌ই যাওঁ বাই।
অহ সব দে।